হেল্ল'
অ শুনিছো
শুনা অ কি কৰি আছা
আহ আছো এনেই বাগৰি আছো
অ ভাত খোৱা বোৱা হ'ল
খোৱা লোৱা হ'ল এ বাকী খবৰ ভাল?
উম ভাল ভাল এই পানীয়ে এই নাই ৰবা আমাৰ সেয়াই খবৰ বেয়া
এয়াই আমাৰো পানী অকণ অকণ আহে আহি নাহিলে পানী নোৱায়ে মানে আমাৰ চিন্তা চিডা খালী হৈ আছে
তাকে আমাৰো আজি কাপোৰো ধুই দিলো এতিয়া পানী অহা নাই ইফালে পানী নাই ৰ'দো দিলে আৰু
অ এ বৰষুণ দি বৰষুণ দিব লাগিছিল বৰষুণ দিলে পানী হল হয় কিন্তু বৰষুণ বৰষুণ নাই যে তেনেকে এইবাৰ বৰষুণ বহুত কমটো উম
উ অ এই পাৰ্লাৰ যোৱা কথা আছিল যে যাবা নেকি?
অ পালাৰ যাম দিয়ক একেলগে যাম দিয়ক
উম উম তাকে পাৰ্লাৰত গৈ পেলাই অলপমান থেডিং কৰিব লাগে মোৰ
অ অ অ মই থেডিং কৰিব লাগে
কৰিব লাগে লগতে বাবুকো লৈ যাও তাকো চুলি কাটিব লাগে
একেলগে যাম দিয়া ওলাই
অ অ আৰু ফাৰ্মাচীটো সোমাব লাগিছিল ঔষধ আনিব লাগে আইৰনৰ টেবলেট। তোমাৰ টেবলেট চলি আছে নে নাই
নাই চলি আছে চলি আছে হা আৰু আবেলি যাই আৰু দুটামান আনিব লাগিব মোকো লগা হৈ আছে মানে সদম আনিব লাগিব যাম আৰুব ফাৰ্মাচী।
প্ৰেছাৰো জুখি আহিব লাগিব কালি গা বেয়া লাগি আছিল ৰাতি গৰম বহুত যে।
অ আকৌ মাংস খাই দিছানে
আহ আজি খাই দিছো সেইয়াই তাকে ভাবিছো। তাকো মটন খাইছো ন এতিয়া মানে কি ইমান কম বয়সত মানে প্ৰেছাৰ নহয় বুলি কয় সিদিনা কিন্তু মাজতে জুখিলো বাঢ়ি থাকে কা বুলি ক'লে।
হাই প্ৰেছা নে ল' প্ৰেছাৰ বা আৰু হাই যদি বৰ ভয়ংকৰ।
তাকে নাখাও কিন্তু বহুত দিনৰ ম। খালো আজি মাছ খাওঁ পনীৰ খাওঁ। মানে মোৰ প্ৰেচাৰ হোৱাৰ কাৰণ হৈছে অলপ টোপনি কমি গৈছে সেইকাৰণে হাই। তাৰ পিছটো টোপনি মাৰিব পৰাাৰা নাই বহুত ৰাতি মানে সাৰ পাই আছো টোপনিয়ে নাহে।
তুমি এটা কাম কৰিবা এই চেৰি বুলি ঔষধটো খাবা জান সেইটো খালে ভোকো লাগে আৰু টোপনি আহে মই এইটো খাই আছো আৰু
গম পাও কিন্তু সেইটো মই খাবই নোৱাৰো টনিকটো
সেইটো আইৰন যে অকমান তেজ তেজ লাগে
উম মটো কাৰনে তকে এতিয়া আকৌ সেই মানে কচু খালো আজি আকৌ কচু খাইছো বাৰু তেজটো কম থাকে প্ৰেচাৰ হাই হৈ যায় অলাৰজিটো অমল হয়ে
এলাই জলাই যিটো বেছি হয় কচু টেঙা খালেও
সেইদিনা সেয়াই হ'ল টেঙাৰ উ মেচকা টেঙা খালো মাছেদি এতিয়া মোৰ মাত ভাঙিয়ে আছে কাঢ়ি কাঢ়ি পেলাই
ভাল হ'ব মাংস খাইছা নহয়
অ আজি জলকীয়া দিছো জালুক দিছো। উ তাকে সন্ধিয়া মানে সোনকালে কাম খিনি কৰি ল'বা।
অ কৰি ল'ম কৰি ল'ম একেলগে যাম বাবুক টিউশন পঠাই দি যাব পাৰিম আৰু
অ মই আকৌ বাবুক লৈ যাম। গৰম যে আজি কথা নাই চুলি কটাই আনি পেলাই গা ধুৱাব পাৰিম উম কালি আকৌ নহলে শনিবাৰ হ'ব
অ
আকৌ দেওবাৰেতো চেলুনত তুমি একদম মানে টিকট কাটিব লাগে
অ দেওবাৰ বহুত ভিৰ হয় যে
বহুত ভিৰ হয় সন্ধিয়ালৈকে ভিৰ হয় উম তাকে ভাবিছো আমাৰ বাইদেউ ঘৰতো যাব লাগিছিল যোৱাই নাই বহুত দিন হ'ল খবৰে লোৱা নাই
যাবা এবাৰ ওলাই গলে একেলগে ফুৰি আহিব পাৰিবা নাই যোৱা যোৱাই নাই মই গৰমৰ কাৰণে ক'তো ওলাই যোৱা নাই
উম মাহীহঁতেতো আহে
মাহী হঁতে আহি আছে মাজে মাজে আহি থাকে আহি থাকে
অ আৰু সেইদিনা কি শাহুমাহঁতে আহোতে নিতুৰ ৱাইফো আহিল নে কি
আহ ৱাইফ অহা নাই ঘৰতে আছে।
ঘত
ইমান গা ভাল নহয় তাই ডাঙৰ হ'ল আৰু এতিয়া গাভৰু হবই হব আৰু
ছেকেণ্ড ল'ৰা ছোৱালী হোৱা নাই ন
ল'ৰা এটা আছে ছোৱালী এটা ল'ৰা এটা হ'ল আৰু
অ হৈছে নেকি অ মই ছোৱালীটোৱে সৰুোতে এবাৰ আহোতে দেখা
অংগনবাডীত যাব পৰা হ'ল।
উম
বাকী আৰু মহা ডিউটি যোৱা নাই আজি
নাই নাই যোৱা নাই এই ৰাতিপুৱা কাম কৰিলে বহুত কৰি পেলাই ৰেষ্ট লৈছে শুই আছে
অ গৰমো যে ইমান গৰমত আকৌ ওলাই গ'লে আৰু গা চা বেয়া হয়
উম কালি মানে অলপ অসুখো হৈ আছে পেটৰ
অ অ
সেইকাৰণে যোৱা নাই আৰু হেৰি কালি যাব যাব সোনকালে যাব বাবুক স্কুল নিনিয়ে মাইনা আৰু ৰাতিপুৱাই ডিউটি আছে যে
অ অ
একে অ একেবাৰে সোনকাল যাব তাকে মই এতিয়া আবেলিটো ওলাই যাওঁ আৰু হেৰি এইবাৰ একটা এক তাৰিখে কি বাৰ পৰিব বাৰু দেওবাৰ পৰিব নেকি
মঙল মঙলবাৰ পৰিব অ নহয় নহ বুধবাৰ পৰিব চিংকি বুধবাৰ পৰিব পাৰে মানে সোমবাৰে ঊনত্ৰিশ তাৰিখ হলে মংগলবাৰে ত্ৰিশ তাৰিখ বুধবাৰে এক তাৰিখ পৰিব
দোকানত যাব লাগিব নহয় আকৌ
অ আৰু এই মাইনাই যে কাপোৰ চিলাব যাম বুলি কৈছিল গৈছিলে নেকি
নাই নাই যাম বুলিতো ক'লে কিবা কৰে তাই এতিয়া শুইয়ে আছে তাকে য যাব তো লাগিছিল অ তেনেহলে একেলগে দিলে হ'ল এই থাকিব আন্টি
অ মেখেলাখন চিলাব দিব লাগে মানে এইকেইদিন আমঠিৰ কাৰণে যোৱা নাছিল এ আমাৰ শাহু মায়ে এযোৰ কাপোৰ দিছিল ছিলে এইবাৰ মানে চাদৰ খন ৰেডিমেড চিলাই আছে মেখেলাখনো চিলাই আছে কিন্তু ভাল চিলাই নাই আৰু
অ'! মানে, এনেই মাৰি থৈছে। উম!
ফলচ লগোৱা নাই। মানে, ফলচ এটা লগাই চিলাই কৰি ল'লে ভাল হ'ব।
অ'! সেইটো দোকানত দিব নালাগে, আমাৰ ইয়াৰে আন্তি জনীকে দিবা।
অ'! এই ইয়াতে দিম।
ইয়াতে মানে, অলপ পইচাটো কম আৰু। দোকানত পইচাটো বেছি।
অ'! অ'!
তাকে মাইনাই চুইজাৰযোৰ দোকানত দিম কৈছিল। অ'! মই ক'লো দোকানত দিব নালাগে। ইয়াতে দিলে পইচাটো কম লয়। মানে, ইমান ডিমাণ্ড ন
হয়। ডিমাণ্ড নকৰে আৰু জোখটো দি দিলে, ধুনীয়াকে চিলাই দিব। উম, জোখটো দিলে চিলাই কৰি দিব। ধুনীয়াকে। উম, ঘৰৰ ওচৰত কিবা প্ৰব্লেম হ'লে আকৌ ঠিক কৰি দিব। উম!
উম, দোকানত দিলে আকৌ দূৰ হৈ যায়। যাব লাগিলে।
অ'! যাব লাগে।
আৰু দোকানত ইমান কাম থাকে, সৰু কাম লৈ গ'লে নাৰাখে।
অ'!
সৰু কাম বিলাক ভাবে কি, এইবিলাক আৰু পিছত কৰিম, এলাহ কৰে থৈ দিয়ে।
অ'!
কিয়? আৰু সেয়াই মানে, কি মানে, সোনকালে লাগিলে উম! মানে, সোনকালে দিলে ভাল লাগে।
ভাল লাগিব আবেলি গৈ দি দিব লাগিব। তেতিয়া, কালি, পৰহিৰ ভিতৰত দি দিব।
মই মানে, বঙাইগাঁও যাম আৰু ব্লাউজ চিলাব দিছিলোঁ। মই মানে, দহ দিন মান আগতে দিছোঁ। দেই। তাৰপিছত, কৈ আহিলোঁ যে, মোক দিব মোক তাৰিখত। এদিন এডভান্স পাছত ক'লো তথাপি মই যোনদিনা যাম, সেইদিনা ৰাতিপুৱাহে মোক ব্লাউজ দিছে জানা। ইমান মানে, সিহঁতে বদমাছ। এই, মোৰ খঙে উঠিছে। মই ক বহুত কথা শুনাইছোঁ। আপুনি যদি অৰ্ডাৰ ল'ব নোৱাৰে কিয় লয়। এটা ব্লাউজ মই আনাই নাই।
অ'! দিব নোৱাৰিলে লবই নালাগে। উম! উম, তেতিয়া খং উঠিবই।
কৌ, ক'লে বাই বাইদেউ, আপোনাৰ খং উঠিছে। মই হ'ব, হব। আপোনাৰ হাজবেণ্ডক পঠাই দিয়ক, ৰাতিপুৱাই দি কথা বোলা। আকৌ, ৰাতিপুৱা নতুন ব্লাউজ আনিছোঁ। পিন্ধিছো। পিন্ধি পেলাই গৈছোঁ। নহ'লে মই মানে, নতুন মেখেলা চাদৰ একদম ক'তো পিন্ধা নাই। মই মানে, মন্দিৰত যাম আৰু। আছে সেনেকে পিন্ধিবলে। অ'! সেই
এই, দি থ'লে ভাল আৰু বস্তু ৰেডি হৈ থাকে।
উম, উম, মই এডভাঞ্চে দিছোঁ। মানে, পেলাই থৈ দিয়ে কাম বিলাক। উম, পেলাই থৈ দিয়ে। তাহাঁতৰ মতে মানে, কি নিনিবই নেকি বুলি ভাবে। ভাৱে মই আৰু ক'লো মই, মই সেনেকুৱা নহয় দেই। মোৰ মানে, বস্তু দিলে মই এডভাঞ্চো দিছোঁ। মই নিমেই, সেনেকে এনেই দিয়া নাই নহয়।
অ'! এই, মানুহে বুজিয়ে নাপায় নহয়। সময় বিলাকো বুজি নেপায়
যে দৰকাৰতটো বুজিব লাগে ন
অহঅঁ
কামতটো ৰাখিবই নালাগে নোৱাৰিলে। সেইয়াই আৰু মানে দৰ্জি বিলাকে আমি নিজে শিকিব লাগে আচলতে
শিকিব লাগে কিন্তু মানে শিকিবৰ কাৰণে এনেকুৱা চান্সও পোৱা নাই নহয়।
নাই আমাৰ ইয়াতে শিকাই ৰবা এই মানুহ এজনী
অঁ আচলতে ঘৰত মেচিন এটা থাকিলে ঘৰত মেচিন এটা থাকিলে। আজি লাৰুতে কালিৰ জাননা হয়য়ে
মানে মই মেচিনটো ল'ম লৈ পেলাই অলপ অঁ শিকিম শিকি। পেলাই মানে মেচিন টো।
নিজৰ অঁ নিজৰ সৰু সুৰা কাম বিলাক কৰি থাকিব পাৰিলেও হয়।
উম উম বাপৰে সৰু সৰু কামত ইমান পইচা যায় আজি
অঁ সেইয়াই এতিয়া নাইটি এটা আনিলেও তে চুটি। চুতি কৰিব লাগে আমিতো ক্ষীণ মানুহ চাপৰ মানুহ। কুৰ্তা এটা আনিলেও ফিটিং কৰিব লাগে।
মানে আমাৰ ফিটিং তাকে ফিটিং কৰিব লাগে। ফিটিং নকৰাকে পিন্ধিলে বেয়া দেখি।
বেয়া দেখিব নহয় আমি মানুহ ক্ষীণ।
অঁ তুমি সিদিনা মাইনাৰ চুইজাৰযোৰ দেখিছাই ন।
অঁ দেখিছোঁ দেখিছোঁ।
উম কালাৰটো ভাল লাগিছে ন।
ভাল লাগিছে অ ভাল লাগিছে এ ধুনীয়া কাপোৰ আহিছে।
মই ভাবিছিলোঁ বেছিয়ে দাম দিলে নেকি নাই।
নাই নাই দামটো হিচাপে কাপোৰযোৰ ভালে আহিছে।
উম উম তুমিও ল'বা এযোৰ লবা সেনেকুৱা ভাল লাগিব। দিয়া মই কাম খিনি কৰি লওঁ যাব লাগিব নহয়।
অঁ ঠিক আছে কৰি লোৱা কৰি লোৱা অঁ ঠিক আছে হ'ব দিয়া।